হেল্ল', কি কৰি আছ?
মই এই আজি তিনদিন গা পা ধুই মেলি সোমাইছোঁহি।
অ বৰষুণ নাই দিয়া নেকি সেইফালে?
বৰষুণ দিয়ে আছে পুৰা।
অহ।
হলেও কাপোৰ দুতোন তিয়াবই লাগিব।
অঁহ।
তই কি কৰি আছ?
এ মোৰ দুদিন মই শুই উঠি আহিছো হে।
তাকেহে বৰষুণৰ বত এইবোৰ হ'লে বৰ আশান্তিওবোৰ লেৰু লেও লাল লাল পেল পেল পাল পাল কৈ থাকে।
ক কানি কাপোৰ তিয়ালেও নুখু কাই নে মে-
আৰু ফ ফও নালাগেছিলচোন গাতটো ধুই মেলি। ৰ'দ দিন- অ সেইটোৱে ৰ'দ নিদিলে মানে গাটো কিবা এটা ফ ফৰিয়ে নালাগে।
অঁ
লেওলেও প্ৰেও প্ৰেও হৈ থাকে গোটেইখন।
ৰ'দতটো দিব লাগে হয়ে নহাই বাৰু
সচাকে ৰ'দতো দিলেহে মনতো ভাল লাগে অকনমান।
বৰ অশান্তি অঔ আমাৰ মাইকী মানুহে বনো কিনো নিয়ম।
সঁচাকৈ অ মানুহব সঁচাকে একদম মানে, মানুহেন কলে কি হব মতা মানুহ মতা মুহে কষ্ট মাইকী মানুহে কষ্ট মকী মানুহ আকৌ এইকেইটা দিনতে আক পেপাকঢ়াই দিয় নহয় আক সেইটো, গম পাই নাপাই,
মাইকী মানুহে বেছিহে কষ্ট মতা মতা মানুহৰ টকা ঘটা হে চিন্তা বেছিকে আৰুনো তেহেতৰ কিহৰ কিটো আছে।
অঁ অকল পইচাহে ঘটিব লাগে।
অ আমাৰ দেখোন ত টানৰ টান কাম কেইটা দেখোন মাইকী মানুহে কৰিব লাগে।
এটা হয় মতা মানুহ টেনচনতটো বহুত ফিউচাৰ দেই সেইটো হয়। কিন্তু আমিও অলপ কষ্ট নাপাও নহয়।
চব সমানেইও কবলে গলে।
খব সমানেই সেইটোৱে ক'বলে গ'লে চবৰে সমানেই, কাৰো কম নহয় ভাত মই আজি সোমবাৰে নাখাওঁ।
অ আজি ভালেই হ'ব।
কি ভালেই হ'ব।
তিনদিনৰ দিনা ভোক বেছিকে লাগে মানুহ।
অ সেইটো হয়। লাগে একদম মচ মচাই থাকে ন আৰু ভোক লাগিলে যে ৰ'ব নোৱাৰি। নোৱা হ'লে ভোকটো বেছিকে লাগে আৰু ভোক লাগিলে মাত্ৰক আৰু ৰ'ব নোৱাৰি আৰু
এ বাকী এদিন আৰু দুদিনত ভোক নালাগে খাবলৈ মন নাযায়।
উম খাবলৈ মন নাজাই গেকিবা কিবি লাগি থাকে।
মাহত আছেনে পঠালে গ'ল।
মাহত পথাৰলে গল তই খালি নাই।
হেই মই গায়েই ধোৱা নাই গা নোধোৱাকে একো নাখাওৱে,
অ অ ভাল ছোৱালী অ,
মই গা ধুলেহে চাহ গা ধুলেহে মই চাহ খাওঁ,
বাহ,
মানে এনে এইটো এটা থাকি থাকি মানে অভ্যাস হ'ল নহয় ঘিন লাগে নহ'লে।
অ আগৰ পাই মানে।
অ এঘাৰটালৈকে গানোধোলে মই এঘাৰটালৈকে একোৱে নাখাওঁ।
উম আমি খাওঁ বাৰু মিছা নো কেলে কও,
উম নেখাই নেখাই খাব নোৱাৰা হলো কিবা কিবি লাগে।
উম ভালেই মানিব পাৰিলে ভাল অ, গম পাইছ নাই।
থ কিনো মানিব পাৰিলে ভাল।
মানিব পাৰিলে ভালেই,
বুকাইছে নাই আজি।
বোকা আজি নাই দিয়া কিন্তু আজি দি থ'বহে নেকি দিয়া নাই মানে।
অঁ,
কিন্তু দি থব মানে।
আৰু কিমান আছে মাটি ৰুবলে?
ডেৰ বিঘা ৰুইছেহে ডেৰ বিঘা নহয় যেনিবা দুবিঘা ৰুইছেহে।
আওনো কিমান আছে?
আৰু আছে আৰু আছেই পাঁচ বিঘা মান। মাথাইৰ মাজত আছে ইয়াত আছে।
তহতৰ মাটি ঢেই নিকি।
আমাৰ আধা আধি কোৱা হে কিবা।
অঁ অঁ।
লোকৰ আধিয়ে কৰো আই নিজৰ মাটি নাই নহয় লোকৰ মাটি অকণমানকে সৰহ কনো কৰিলে আধাটো দেখোন দিয়ে দিব লাগে ন
দিয়ে দিব লাগে হয় পাঁচ বিঘা কৰিলেহে আঢ়ৈ বিঘা পাবি।
অঁ সেইটোৱে আকৌ ইফালে পইচা পাতি হোপা খৰচ আছেই।
অ ট্ৰেক্টৰ গৃহস্থ ট্ৰেক্টৰ লগাই নিদিয়ে নি এচাহে লগাই।
প্ৰথমচ প্ৰথম চাহে লগাই দিয়ে।
উম।
হপানো আজি কালি উম সেইটোৱে। তাপিছপা নিজ আৰু তাৰপিছত আকৌ ভাল হলে আৰু ধান কেইটা কঢ়িয়াবলে কিছুমানে দিয়ে।
উম।
তাকে নুবুজা গ হেৰি হলে সেইটোও নিদিয়ে।
অঁ।
সেহেঁতে কৰিছে আনি মেলি মাৰি মেলি দিয়ক সি তেনেকে বুলিয়ে ভাবি থাকে।
অঁ তলত ধান ভাগ ধান কি গুটিকে ভাগ কৈ দিয়ে নে নে পথাৰতে ভাগ কয়ে।
তিকে গোতিকে ভাগ কৰে পথাৰত নহয়।
গূতিকে ভাগ গতিকে ভাগ কৱাটো বেয়া কথা।
কষ্টটো বেছি হয় আৰু।
ডাঙৰি ভাগ কৰি দিব লাগে কি হয় অ'ক।
উম আমাকৌ গোতিকে ভাগ কৰে। মাৰি মেলি একেবাৰে আজৰি কৰি দি মেলি।
অ।
এডিআৰি পোৱাবি নিকি।
পুৰাব লাগিব।
ওলাব নহয় এতিয়া।
তাকেহে।
পুলিচৰ এপ্লাই কৰিছিলি নি।
না কৱাও আয়।
কিয়নো?
দৈব চৈব ন এনি নো এপলাইটো কৰিনো কেলেনো ঠাৰোদোখ বন্দী কওঁ।
উম প্ৰেক্টিছ কৰিলে কেলে নো নোৱাইবি ওচৰত ফিল নাই নি।
আমাৰ ঘ ওচৰত ফিল্ড নাই।
দোৰণিত আছে এই তোক যে দেখাইছিলো যে মেছেজ কৈছিলে বুলি যে লৰাটো যে,
সি আৰমিত পালে, অ'! দেখিছ?
ট্ৰেইনলে গ'
অ'! দেখিছোঁ ফটো।
উম!
পাইছে।
অ' অ'!
উম, ওহোঁ!
বহুত কষ্ট কৰি, লৈছে!
উম, আঁতৰত গৈ-গৈ দৌৰেগে নে?
সকলো, হেঁতৰ কলেজৰ ফিল্ডতে দেখিবি পাছবেলা। কলেজৰ ফিল্ড থা
কি কয়?
কলেজৰ ফিল্ডতে থাকিব পাছবেলা, অ'! পাছবেলা কলেজৰ
অ'! মানে, কলেজলে গৈ পেলাই ঘৰ, অ'! কলেজলে গৈ পেলাই মানে, ঘৰলৈ নাহেগে?
নহয়, আহে। পাছবেলা আকৌ যায় আকৌ।
অ' অ'!
সি হায়াৰ ছেকেণ্ডাৰী লৈকেহে
তহঁতৰ তাৰপৰা, অ'!
তাৰপাছত আৰু কলেজৰ ফিল্ডতে থাকেগে।
অ' অ'! তহঁতৰ লগৰ নে, কাৰ লগৰ?
আমাতকে সৰু।
পেহীহঁতে আছেনে?
এ, পেহাই পথাৰৰ পৰা আহিছে, হাল বাবলে টেক্টৰ। টেক্টৰলে ফোন কৰিব কৈছে। আমাৰ হাল অ'! তোতকে, তহঁতৰ লগৰে নে তোতকে সৰুৱে নে, জানোঁ পাই!
উম, উম।
সৰু হ'ব নেকি তোতকে।
অ' অ'!
তাকে,
তহঁতৰ আৰু কিমান দিন আছে পথাৰ, পথাৰ আৰু কিমান দিন আছে?
এচাহো হাল বোৱাই নাই। আজি, হাল বাবলে টে
ইমান পিছতিয়া নে?
পানীয়ে নাই, আমাৰ ইয়াত।
অ'! কি বৰষুণ নাই দিয়া নি? আমাৰ ইয়াত ইমান বৰষুণ দি আছে।
বৰষুণ, দুটোপাল-তিনিটোপালকে পৰি আছে।
উম! সেইটোৱে কামত নিদিয়ে।
সইটোৱে, কামত নিদিয়ে আকৌ।
উম, উম।
এনেকুৱা বৰষুনঅ কাম নাই নহয়
তাকেহে, পেহী কি কৰিছে?
পেহীয়ে ভাত বনাইছে
অ কিহে বা
নাজানো দেই গম নাপাওঁ
অ
কালি মাছ আনিছিলে মাছ আছে বুলি গম পাওঁ পাছৰ খিনি নাজানো
অ
তহঁত কি ব মায়ে কি বনালে?
মায়ে দালি বনালে, মাছৰ ভাজি নেকি আৰু ভাজি দেখিছিলো কিবা
অঁ অঁ
কুন্দুলি, আলুগুটি ভাজি হব পাৰে
কি ক'বলে গ'ল নে ঘৰতে আছে?
এ ওচৰ দাদাহঁতৰ ঘৰলে গল
অ পঢ়া-শুনা কেনেকুৱা কৰিছ?
কি কৰিব মন মোক নুসুধিবিও মই নাজানো
কেলে নেজান
অ নেজানো অ মোক নামাতে নহয়
কেলে?
নাজানো অ
একেখন ঘৰতে থাকি কেতিয়াপা নেমাতে
হ'ল আজি এমাহ মান
বাঃ ইমান দিন নমতাকে থাকিব পাৰিছে নে
হয় হয় ৰহমান হ'লোৱাই
বেয়া
ডেকা ল'ৰা আৱ
ইমান দিন নমতাকে থাকিব পাৰিছে
ডেকা লৱা যে
অ বাহিৰা হাৱা চাৱা লাগিছে বা
নাজানো কি দ কা মোৰ সেইবোৰ শুধি থাকিবলে লাগিলেওনো কি ক'ম মই, নালাগিলেওনো কি ক'ম মই হয় নাই
উম
লাগিলেও নিজৰ কথা আৰু লাগিলেওনো কন চা মই কলে ভাল হ'ব হয় নায়
হয় নিজ নি আজিকালি নিজৰ খুচি ঔ।
উম সেইটোৱে যিমান আপোন হলেও কলা অ সেইটোৱে আৰু ক'লে বেছি জেদিহে হয়
অ
আচলতে এইটো বয়সে বাও সিহঁত যি কৰে কৰি থাকক উম সেইটোৱে ক'লে বেছি জেদি হয় জেদি হোৱাতকে
উম
নোকোৱাকে আছে নকয়
মাহঁতে গম পায় নে নেমাতে বুলি
পাই কেলে নাপায় আকৌ বা
চুমাই একো নকয় নে
একো নকয় কৰি থাকক যি কয় মোৰ একো দায়িত্বও নাই দৰকাৰো নাই মোৰ।
হয় অ ল'ৰা ছোৱালী বিলাকে কথা কলে নুশুনিলে বৰ খং উঠে।
উম নহয় মাত বোল কৰিলে এতিয়া ধৰি লও হেৰি আকৌ। মই এতিয়া সি যদি মোক যদি মাত বুল কৰে মই টো তাক মাত বুল কৰোঁ পঢ়িবলৈ কৈ নথাকিম জান। সেইকাৰণে বেয়া হৈ লৈছে আকৌ মোৰ লগত তেতিয়া নকওঁ এতিয়া নকওঁ কিমান বিন্দাজ আছে।
অ সেইটোও বেয়া মিছা নহয়।
উম বেয়া হৈ লৈছে মানে তেতিয়া নকওঁ আও একো। এতিয়া কথা কলে কিবা কেতিয়াবা ক'লে এনেকে কয় অ মা মই নমতা মানুহক কিন্তু ক'বলৈ মানা কৰে ক তেতিয়া মইনো। কেলে কম হয় না আৰু আজিকালি একোয়ে এনেকুৱা হল বাও।
হয় তেনেকে কলে বেয়া লাগে ন মানুহে আগত যদি তেনেকে যদি কয় ভেব্ৰওহেন তেনেকুৱা হে।
মোক ডাইৰেক্ট কৈছে বাইক নহয় বুলি।
অ।
কৈছে যে এক নকওঁ
হওঁক দে নোহোৱাকে থাকচোন আজিকালি ভায়েক ভনীয়েক নোহোৱাকেও দেখোন চলি আছে।
অহ সেইটোৱে। আৰে এতিয়াই ইমানখিনিয়ে দেখাই আছা সি মোক বিয়া হোৱাৰ পিছত কি কৰিব।
অ'। এতিয়াই যেতিয়া এনেকে কৈছে এজনী অনাৰ পাছত আও ঘৰলে কেলে আহিছে বুলি প্ৰশ্ন নকৰিলেহে আছে ভাল।
তাকেহে সেইটোয়ে সমানে ভাগ লৈ লম আকৌ ময়ো অলপ নহয় উম।
উম।
জেদত লাগিব ললে, চব কৰি দিম মই।
হয় এনেকুৱাতে মানুহ বিলাকৰ যে বেয়া পোৱা পুই যে হয় এনেকুৱাতে হয়।
ইমান সৰু ল'ৰাতে ইমান জি দিছা। কি মৰম লাগিব এই বোৰ ক'লে
দুইটা আছে একেলগতে থাকি মেলি হাঁহি মাতি কথা বতা পাতি থাকিব লাগে
উম ইজেপ
এইবা আঁতহি আঁতহি থকাই ভাল ঐ
অ', সেইটোৱে বেছি হেৰি হৈ থাকিলে বেয়াহে। এনেকেই ভাল ঠিক আছে হ'ব দে তই পিছত আকৌ আজি হলে ফোন কৰিম।
অ', অ', হ'ব দে অ অ',